অঁ কি কৰি আছা?
এয়া আছো দিয়া। অকমান শুইছিলো দুপৰীয়া টাইমতো। তাৰ পৰা উঠি পেলাই বোলা অকমান মুখখন ধুই মেলি লওঁ।
চাহ তাহ খোৱা হল নে?
চাহ খোৱাই নাই মই এই জাষ্ট উঠি আহিছো হে।
অ' দিনত শুব লাগে স্বাস্থ্যৰ কাৰণে ভাল।
হয়, কথাটো।
ৰাতিপুৱা ইমান কষ্ট কৰে কৰি মেলি ন দিনতটো যদি অকমান শুবলে নাপাওঁ, -
নোশুলে ভাল হে।
উওম?
অভ্যাস, অ অভ্যাস টো বেয়া আহে।
তাকেহে, হলও আও অকমান আকৌ শুবলেও মন যায় নহয় বিচনাখনত।
মাইকী মানুহ অকমান পাঁচ মিনিট এটা আৰাম কৰিব পালও ধেৰ।
বহুত ধেই অঁ।
বেছি নোৱাৰিলো।
উম'।
আমাৰ আকৌ টোপনি নাযায় বাও, এনেই আও মোবাইলটোকে টিপি মেলি থাকো আও।
উম' কাপোৰ কেইটামান ধুব লগীয়াও আছিলে। ৰ'দটো নিদিয়াৰ কাৰণে নুধুলো, এতিয়া আকৌ দিয়া- কাৰণে বোলো নাই মই অলপমান ছাৰ্ফত দি থৈ লওঁ পিছতকে ধুম।
অঁ অঁ এতিয়া ৰ'দটো দিছে, মই বাৰু কাপোৰ ৰাতিপুৱাই ধুলো ধুই মেলি মেলিলো।
অঁ'।
ৰাতিপুৱা কাপোৰ কানি ধুই মেলি মেলিলো বাও।
অঁ।
কাপোৰ কানি ধুই মেলি আজৰি হ'লো বাও, এতিয়া সেই দুপৰীয়া ভাত বনাব লাগিব।
অঁ'।
ভাতকিটা বনাই মেলি খাব লাগিব, খাই বৈ আকৌ গৰুক পানী দিব লাগিব গৰু আ আকৌ খেৰ ঘৰত বান্ধিব লাগিব, ছাগলীকো পানী দিব ছাগলী অ পূৰঠ এটাই আছে, এই ৰদ পৰিছে যে তোমাৰ হেৰি উম ইফালে সিফালে এয়ালে দি থব লাগে মানে কি লৰাই মেলি থাকিবই লাগে। পানী চানী অকণ খুৱাই থাকিব লাগে ৰ'দতটো বেছি গৰম বেছি। ছাগলী বোৰ ৰ'দত সহ্য নহয় যে। থাকিব নহয় মাক বিলাকক বাহিৰত বান্ধি ধোৱা আছে। ল'ৰা ছোৱালী সেই পোৱালি কেইটা ঘূৰি ফুৰিছে।
উম।
সেইকাৰণে ই মাকক পোৱা নাই কাৰণে চিঞৰি আছে।
উম।
লৰা উঠিলে?
উঠিলে উম্।
উম উ
খাওঁ খাওঁ কৈ আছে বনাই দিওঁগে আও।
অ।
কাপোৰ কেইটামানো আছিলে মই ধুই লওঁ চোন।
আমাৰো ছোৱালীয়ে অৰ্ছঅকণ খাম বুলি কৈছিলে মই পাহৰিলোৱে বনাই দিবলৈ।
মই বোলো বনাই দিওঁ।
ভাত পানী এতিয়া আকৌ বনাব লাগিব নে?
ভাত পানী আছে বনাই থোৱা তাই আকৌ পিছবেলা চাহ তাহ কিবা অকমান খাম।
অঁ।
তাৰ পৰা চাওঁচোন কাৰোবাৰ ভোক লাগিলে খাব নলগা নাই সেনেকুৱা। আমাৰ পিছবেলাটো যে খাবই লাগিব কথা নাই আৰু ভোক লাগিলে খাই দিওঁ ভোক নালাগিলে নাই।
হয় ৰাতিপুৱা ভালকৈ খাই দিয়া পিছত মন নাযায় আৰু।
অঁহ। ৰাতিপোৱাকন ধুনীয়াকৈ খাই দিওঁ পিছত আৰু ভোক লাগিলে খাম ভোক নালাগিলে নাখাওঁ।
উম সেইটো হয় বাৰু। নাই ব্ৰইলাৰ ঘৰলে গৈছিলা নে?
নাই যোৱা তাত সেই এইখিনি বোলো কৰি লওঁ। ভিতৰতো ৰাতিপুৱা একো চাফা কৰিব নাপালো জা কাপোৰ অলপমান আছে জাপিবলৈ বোলো এতিয়া আকৌ ৰাতিপুৱা ধুৱা খিনি সুটি লৈ গৈ পেলাই জাপি লওঁ।
অঁহ।
জাপি মেলি শেষ কৰি লওঁ।
কাপোৰ কানি গেইটা হেৰি আগবেলা ধুলে এতিয়া শুকালেহেঁতেন। এতিয়া ধুলে আকৌ নুশুকাবই নহয়।
নুশুকাই আকৌ হেৰি বতৰটো এইকণ পাওঁতে হেৰি দিওঁ কোনো বতৰৰ গেৰেণ্টি নাই যে। কেতিয়া কোন সময়ত কি দিয়ে অঁ সেইটো কাৰণে ৰ'দ হলে গেৰেণ্টি নাই যে সেইটো কাৰণে বোলো নাই ধুই দিওঁ।
মই সেই বৰষুণ দিব বুলি চকী এখনতে কা পোৰ অলপ দমাই থৈ দিছিলো, যদি বৰষুণ দিয়ে দৌৰি আহি পেলাই সোমোৱাম বুলি ভাবি আছিলো। কিন্তু যেনিবা
অকমান শুই দিলো যে, টোপনিটো আহি গল সেইটো কাৰণে সেই কাপোৰ কেইটা ধুবলে থাকি গ'ল, তাৰপৰা এতিয়া উঠি পেলাই দেখিছো ৰ'দ দি আছে দেখোন নাই মই ধুই দিয়াই ভাল কাপোৰ কেইটা।
হয় আৰু লৰা ছোৱালী কাপোৰবোৰ বৰ লেতেৰা হয়!
অহ অহ।
যিমান কাপোৰে লাগে, বৰ দিগদাৰ অ!
সেইকাৰণে বোলো নাই কাপোৰ কেইটা ধুই দিওঁ।
লেতেৰা কৰে। উম।
বাকি এতিয়া সেই কিবা
ফল মূল লাগিছে নে বাৰীত?
মধুৰীআম দুই এটা লাগি আছে।
অঁ।
ফল মূল নাই আৰু চব শেষ হ'ল, আমাৰ ঘৰত ধেৰ ফল মূল থাকে।
হয় হয়। এই হেৰি হয় চৰাই চিৰিকতিবোৰ খাবলে লয় যে, নথকাই হয়। মানুহ খোৱালে চৰাই চিৰিকতি খায় এদাই
উম।
কল আছে নে জাহাজী কল?
কল এতিয়া লগা নাই।
উম উম। আমাৰ ফালে লোকেল কল পাব লেকে নাই বৰ দিগদাৰ ঔ!
অঁ।
একেবাই পাবলে নাই লোকেল কল, কিনিহে আনো!
উম।
ঘৰৰ দুই এটা লাগি আছে বাও, অ কি হেৰি জাহাজী কল চেনিকল নহয় যেনিবা, গুৱাহাটীয়া এথোকা লাগি আছে। তাকে পাৰিম বুলি ভাবি আছো গৰু অ কি চৰাইয়ে খাব খোৱাৰ আগতে পাৰিম বুলি ভাবি আছ আছিলোঁ কিন্তু এতিয়া অ হেৰি হৈ আছে অপইতা হৈ আছে। পইণত হোৱা নাই, আকৌ তাকেহে উম এই টিং মানে ঘৰ ঘৰৰ টিং ফালে পৰো পৰো হৈ আছে। হে।
অঁহ।
হেৰি যদি চাওঁ চোন বাও যদি নপয় সেই কৰিব লাগিব, এনেকুৱা দিনা কলপিঠা খায় ভাল লাগে ন?
উম কল পিঠা খাব মন যায়, হয়‌ বাৰু।
এই কলপাত কাটি ধুনীয়াকে কলপিঠা কল সানি মেলি নিমখ অকন দিব লা
মই কিন্তু কি বস্তুটো ভাল নাপাওঁ!
ম' বৰ ভাল পাওঁ খাই। তুমি চাগে অকমান টাউন এৰিয়া জেগাৰ ছোৱালী চাগে সেইকাৰণে খাই ভাল নোপোৱা।
সেবুলি নহয়। সেই বুলি নহয় মই খাই বস্তুটো ভালেই নাপাওঁ খাই।
আমি গাঁৱলীয়া মানুহ আউ আমি চব গাঁৱলিয়াখাদ্য আউ।
মোক কেলে জানো মই এইবোৰ মানে কিছুমান বস্তু একদম সজম নহয়। নাযায় মোৰ ডিঙিটোলে।
কিছুমানৰ হয় কিছুমানৰ নহয় বাও।
কেতিয়াবা অকমান খালও মানে কিবা ভাল নালাগে।
উম হয় বাউ অভ্যাসৰ লগত কথা।
অ
উম আহ মানে তেনেকে থাকে আউ। খাবলে মন নাযায় যে মানুহৰ পচন্দবো পছন্দবো বেলেগ-বেলেগ। চবই পচন্দ একে নহয়।
হয়, উম
উম সেই চাদৰ-তাদৰ দহি বাতানে নাবাতা?
বাটো বাটো মই।
অ অ দী লোকৰ বাটা নে?
অ বাতি দিওঁ।
অ অ বাতি থাকিব লাগে সও পা। অ মই আঠযোৰ অৰ্ডাৰ পাই থৈছো, বাতিলো বাও বিয়া আছিলে দুযোৰ।
অ।
পাটৰ চিত চছেকেণ্ড এনেকে মুগা
উম। না বটা নাই বাউ মই।
মেচিনটো আনিম বুলি ভাবি আছো শিকা নাই যে অকমান শিকি পেলাই তেতিয়া কা ষ্টমাবো ভালকে আহিব আউ।
উম।
এতিয়া যোন যা মেচিন আছে সেয়েহে পাব ধৰি লোৱা এতিয়া মোৰ মেচিন নাই কাৰণে কাষ্টমা কম আহে।
অ সেইটো।
ঘৰৰ দুযো তিনিযোৰ মান বাতো আৰু আকৌ ছোৱালীৰ পৰা নোৱাৰি পাতিব কেঁচিন নি লৈ যাব বেজীটো কে লৈ যাব, সুতাডালকে চিঙিব, তেনেকুৱা কৰে যে বৰ দিগদাৰ কৰে আমাৰ ল'ৰা-ছোৱালীবোৰে।
উম
বৰ দুষ্ট অ স্কুলত দিব পাৰিলে অকমান শান্তি হম আও তিনিবছৰ পিছত।
তাকে তেতিয়ালে ভাল হ'বগে।
ভাল হ'ব আৱ মানে কি ৰেগুলা অংগন বাদিলে নীলেও ভাল হ'ব কিন্তু তোমাৰ হেই হয় এই তিনি ঘন্টা সময় এটা যদি ই স্কুলত থাকে মই বাকীখিনি কাম কৰিব পাৰিম।
অহ।
বাৰটা বজা নটা বজাপা যদি বাৰটা বজালেকে থাকে মই কাম শে ষ কৰিব পাৰিম
অকমান জনা হলেহে থব পাৰিবা। অকমান জনা হ'লেহে থব পাৰিবা বোলো!
উম হেইকন সময় বৰ দিগদাৰ হৈছে, তোমাৰ মানে এতিয়া একো এটা কাম কৰিব নোৱাৰো। আৰু বৰশী টোপাবলে যাবা পোকতে যাব, এতিয়াতো তাইক লৈ যাবও নোৱাৰো।
উম উম উম।
লগতে লৈ যাব নোৱাও তাইক এইকাণে। ব্যস্ত কৰি থওঁ কিছুমান খেলা বস্তু দি খেলা বস্তু চাই চাইও আমনী লাগে। আগৰ দিনৰ ল'ৰা ছোৱালীবোৰ বহুত ভাল আছিল ঔ, আজিকালি দিনৰ ল'ৰা ছোৱালীবোৰ লগত নিমিলে।
উম।
আগৰ দিনৰ বহ বুলি কলে বহি বহি থাকে, এইটো খা বুলি ক'লে খায় আজিকালি মানে সিহঁতৰ পচন্দহে হ'ব লাগিব। এইটো নেখাও সেইটো খাওঁ। সেহেঁতৰ পচন্দ মতেহে মাক বাপেকে দিব লাগিব। একদম ডিমাইনৰৰ নিচিনা এইটো দিলেহে মই খাম সেইটো দিলেহে মই খাম।
উম।
এতিয়া তোমাৰ দেহা মৰি যাওঁক লাগিলে, ল'ৰা ছোৱালীক খুৱাবই লাগিব পিন্ধাবই লাগিব। ভাল কাপোৰ নহ'লে নিপিন্ধে, বেয়া কাপোৰতো দুয়ৈ কথা। ভাল বস্তু এটা নহলে মাছ মাংস নহলে ভাতে নাখাই, আমাৰ ল'ৰা ছোৱালীটো যে মাছ মাংস নহলে একোৱে খাবলে মন নকৰে।
নিজৰ ছয়ছৰ মতে পিন্ধিব, নিজৰ হেৰি মতে খাব।
খাব, তোমাৰ আজিকালি মানে কিবা এটা কৰিবই লাগিব দুইটাই মাক বাপেক। উম বাপেকে কৰিবও লাগিব, মাকেও কিবা এটা সৰু হোৱাকে কৰিব লাগিব মানে। মানে এটাৰ ওপৰত এখন ঘৰ কেতিয়াও মানে নি
পষ্টাবি সেইটোৱে।
আও এটা এতিয়া এটা আও ধৰি লোৱা এহাল হ'বলৈ হ'লেতো আৰু তোমাৰ বহুত বস্তু এতিয়া যিহে বস্তু দাম! এতিয়া চিলিণ্ডাৰে দাম আগতে আছিলে নশ টকা এতিয়া এহেজাৰ হ'ল। হয় নহয় বাৰু কোৱাচোন? তোমাৰ বৰ দিগদাৰ মানে বস্তু যিকোনো বস্তুৱে ইমান দাম হৈ গ'ল আগ আগৰ আগৰগতে এতিয়া একেবাৰে নহয় মানে, আগৰ লগত এতিয়া একোৱে তুলনা কৰিব নোৱাই। যিকোনো বস্তু এটা, মানে এতিয়া মানে বহুত ভয় লগা হৈছে, কিবা এটা কাম কৰা আগত দছ বাৰ ভাবিব ব লাগে।
এতিয়া হেৰি যে উম উম এৰিবও নোৱা হলো ধৰিবও নোৱা হলো ছোৱালীজনী তাৰ ৰাস্ তালে যায় বুলি গেট ছেটবোৰ মাৰি থওঁ। পিছফালে যায় সেকানে হেৰি অকমান উলিয়াই মেলি নিও বাও। ৰাস্তা পদুলিয়ে। বাকী এতিয়া তুমি কাপোৰ ধোৱা ন?
অ' অ' মই কাপোৰ কানি কেইটা ধুই লওঁ।
অ' অ' কাপোৰ কানি কেইটা ধুই লৈ। কেতিয়াবা মনত পৰিলে ফোন চোন এটা কৰিবা আৰু কেতিয়াবা মনত পইলে বোলোঁ ফোন চোন এটা কৰিবা।
অ' অ' হ'ব।
উম, উম, ঠিক আছে হ'ব দিয়া। ফোনটো কাটি দিয়াচোন?
নাই পৰা কাটিবলৈ মই।
তাকেহে মো ইয়াৰ পৰাওঁ কাট খাব কাট খোৱা নাই দেখোন।